হেল্ল'। অ', শুনিছানে?
শুনি আছোঁ।
অ', কি কৰিছা?
এয়া আছো ভান গিটা খাই
উ
কি, মেচিনত ব্লাউজ এটা চিলাবলৈ ধৰিছিলোঁ।
অ', ভাত খালা?
অ', খালোঁ।
অ', ভাত কি খালা?
এই বৰালি মাছ আছিলে যে কালি হেৰি উম, চটফটি আনিছিলে চটফটিয়ে মাছে বনালোঁ।
অ'।
খালো তাৰপৰা আকৌ দুপৰীয়া হে আলহী এজন আহিম বুলিহে কৈছে ভাত খাবলৈ আকৌ বনাবলৈ হ'বয়ে।
কি বনাবা এতিয়া দুপৰীয়া?
তাকে মধুসুলং দি মাছ বনাম নেকি টেঙা দুপৰীয়া।
আহ
মধুসোলং দি মাছ বনাব লাগিব
আহ
আ ভাই চজি বনাামকিবা কিবি অহ
অ',
পাতমাৰগ কিহ খালা
আহ ভাত আমি হেৰি আহ ঝাৰুডাল আনাচোন অ', হেৰি এই দালি বনালো দালিতে কচু দি তাৰপিছত কৈছো বিলাহী দালি দি বনালো আৰু পানীলাও আলু মাছে অলপ ভাজি টাইপ বনালো থুপথুপীয়াকে
কাম কম আজৰি আহিছ ন
নাই মা মানুহজনী উ গুৱাহাটীলৈ গলো হা নাই
কেই দিন
মৰা কাল ইে ব'ল
অ', অ
কাললৈ হ হা কাললৈ ৰাতিুৱ হ উম
ই অফিচলৈ গ'ল।
অ', অ, অফিচলে গ'ল অহ। উম।
লৰাৰ আজি পৰীক্ষা আছিল নেকি?
শনিবাৰ বৃহস্পতিবাৰে আছে।
অহ।
লৰাৰ পৰীক্ষা।
আমাৰ এইফালে গৰম আজি কম মানে বৰষুণ দি আছে।
বৰষূণ দি আছে।
ৰাতি সন্ধিয়া একদম বতাহ ধুমুহা অহা দি বতাহ এজাক দি মাৰিলে ঠাণ্ডা পৰিলে।
তাৰপিছত চাৰে আঠটামান বজাৰ পৰা একদম পূৰা বৰষুণ কেইটা বজালৈকে দিছে নাজানো মুঠতে ৰাতি। বৰষুণ দি আছে।
অহ। অ', হয় নেকি? ইয়াতো ৰাতি দিছিলে, ৰাতি মানে কেইটামানত এটা বজাত দিছিলে। এটাৰ পৰা দুটামানলৈকে।
অ', কালি চাৰে আঠটাৰ পৰা দিছে বাৰু ইয়াত বৰষুণ।
নাই, এটাৰ পৰা দুটালৈকে সেই এঘণ্টা দিলে। তাৰপিছত লাইন নাই নাই নাই, ৰাতিপুৱা আহিছিল হবলা এঘন্টামান। আকৌ নাই নাই কাৰেণ্ট নাই, এতিয়া আজি আকৌ ৰ'দেই।
আমি আকৌ ৰাতি ফেন অফ কৰিহে শুইছো, ঠাণ্ডা পৰি গ'ল যে।
অহ।
অফ কৰি শুইছো, ৰাতিপুৱা সময়ত বাৰু চাৰিটামান বজাত। তাৰপৰা হেৰি কি এতিয়া সেই বৰষুণ আকৌ দিছে এতিয়া।
অ', হয় নেকি?
কমকৈ দিছে বাৰু।
অহ।
ডাঙৰকে নহয় কিন-কিনাই আছে, কিন্তু বতৰটো বাৰু ঠাণ্ডা-ঠাণ্ডা ভাৱটো আছে মানে, ইমান গৰমটো নাই।
অ', উম। কি চিলাইছা কাপোৰ?
এ ব্লাউজ দুটামান আছে চিলাবলে।
অহ।
তাকে, কালি সময়ে নাপালো বিয়ালৈ যোৱাকেই গ'লো। এইফালে মিটিঙলৈ গ'লো। আজি সেই তাকেই চিলাওঁ বুলি ভাবিছো। কাটি-কুটি লৈছো আগত। উম। অকৌ
আমাৰ ঘাঁহিগাঁওতো কাটিং চেণ্টাৰ খুলিছে নেকি?
নহয়, বৰঙাবাৰীতে।
কোনে খুলিছে?
এছ বি আই ফাউণ্ডেশ্যনে।
হয় নেকি?
ফাউণ্ডেশ্যনৰ পৰা মহিলাসকলক ফ্রীকে শিকাইছে। চাৰ্টিফিকেট দিব। তাৰ পৰা এই আমাৰ বৰ বৰঙাবাৰী কনকলতা স্কুলৰ পৰা আহি, এই বৰঙাবাৰী চেণ্টাৰতে হেৰি এই যে সৰুকে আগতে মহিলা সমিতিৰ ঘৰ এটা আছিলে, পুতৈ পেহী ঘৰৰ ওচৰত।
অ' অ' বুজিছো।
সেই ঘৰটোকে ধুনীয়াকে বনাই মেলি লৈছে।
অ।
ত্ৰিছ জনী, ত্ৰিছ জনী, নব্বৈ জনী বেটছ মানে। চাৰে নটাৰ পৰা এটালেকে কৰে মানে।
অও, নব্বৈ জনী? অ' মানে ত্ৰিছ জনীকে, ত্ৰিছ জনীকে।
অ' ত্ৰিছজনী এঘণ্টা শিকালে। আকৌ ত্ৰিছজনী তেনে আৰু এঘণ্টা-এঘণ্টা শিকায়।
অ' হয় নেকি? ধেৰ মানুহ হৈছে নি?
হে নব্বৈজনীনে ডেৰশ জ, অ'। চবি, ঘাইঙা মানুহ বেছি সেইটো শুকাজান ফালৰ পৰা আহিছে হেনো।
অ'।
শুকাজান নৰ হেৰিয়ও পৰা আহিছে, দেউতাৰ লগতে কানেকশ্যন কৰিছে। দেউতাৰ লগত কানেকশ্যন কৰি হেনো দেউতাহঁতৰ গতে মিটিং হৈছিলে।
আমাৰ ঘৰতে। তাৰ পৰাই আহিছে চব। সিহঁতৰ গাঁৱৰে বেছি, আমাৰ শুকাজানৰে।
অহ।
কৃষ্ণ জীয়েককো দেখিছো দেখোন। সৰু-সৰু ছোৱালীবিলাককো দেখিছো।
অ', আমাৰ মৌ-কুহিহঁতো গৈছে। অ'। ভাইটি খুৰাহঁতৰ হে দেৰ ঘৈণীয়েক এনেকে বনো
মোৰ নামো আছে। মই নেযাওঁ, চাৰ্টিফিকেট দিব। মোৰ নামো আছে বোলো।
অ' আছে নেকি!
চাৰ্টিফিকেটখন দিব
আহ
এই দেহাই যোৰ ৰাখি পিন্ধাই পিংকু বুলি কয় সি সি আছে মানে
আহ
বালিজানৰ ল'ৰাটো ধৰক সেইখ আমাৰ ঘৰতে আহি গোটেই জেগে চাহ তাহ খাই পেলাই। কৈছ আৰু হেৰি আপুনি মাজে মাজে যাব এনেকৈ কৈছে।
অ',
সোৱাৰ যিজনী শিকোৱা মাষ্টৰীজনী আহিছিলে আহি পেলাই গছ ব আপোনাৰ নামটোত দিয়ে। আছে লত আপোনাক পেকেট খন্দদি ন ব চিন ঘৰাাই নাই আহছ
অ', অ',
ম কেতি কেতিয়াবা আপোনাক সহায় বিচাৰিমহে এনে পি যাব লগা হ'ব পৰা
অ', অ'
মই আকৌ
ভালে পচ
উম
চাৰ্টিফিকেট কাৰ্ড পে ভালে হব ব
ক্ৰিকেটটো কিবা কামত আহিব বুলি কৈছে আৰু লোন চোন ল'বলৈ সুবিধা হ'ব কিবা সিহঁতি সুবিধা কৰি দিম বুলি কৈছো।
অ', অ, তাকেহে। উম। উম। অহ।
আমাৰ আজি উঠা দেৰি বতৰৰ ঠাণ্ডা যে।
আহ।
উঠা দেৰিয়েই ৰাতিপুৱা ভাতহে খাইছো, এঘাৰটামান বজাত খাইছোহে।
আমি দুজনীও অকমান আগত খাইছো মই চব কৰি ভাত পানী বনাই মেলি হেৰি কৰিছো যে। অকলে অকলেহে কৰা আৰু।
অহ।
উম, ধেৰিতে আকৌ। আজি লৰা বাছত যাবলৈ ন নোৱাৰিলে মানে বাছ পাৰ হৈ গুচিয়েই গল, সি ভাত কালি ৰাতি নোখোৱাকে শুলে আকৌ। তাৰপিছত ৰাতিপুৱা বোলো অহ সেইকাৰণে আকৌ দিগদাৰ হয় নহলে। ক নাই পতাপত কাম খিনি হৈ যায়, কালি সোনকালেই হ'ল।
তাকেহে।
ভাত খাবলে আৰু গৰম যে। মন নকৰে ৰাতিও ভাল নাখালে। এই দেহাই খুৱাবলৈ চেষ্টা কৰি আছে হব।
অহ।
খেলি আছিলে।
উম।
বিছনাতে।
তাৰপিছত
উম। ফুৰি ফুৰিব লাগে।
বতৰটো এনেই কেনেকুৱা হৈ আছে?
বতৰটো অকমান আগলৈকে একদম তেৰ তিৰীয়া ৰ'দ, এতিয়া দেখোন ৰ'দটো নাইকিয়া হৈছে, কিন্তু গৰমতটো আছে। ৰ'দটো অলপ কম হৈছে মানে, পাতল হৈছে ৰদটো, গৰম। উম, নিদিয়ে বৰষুণ ই, ক'ত দিব বৰষুণ।
তাকেই বৰষুণ আমাৰ নামতহে, কিন কিনালেহে আকৌ এৰিলেই দেখোন সৌৱা।
অহ। কিছুমান জোগাতটো বহুত বৰষুণ দিয়ে। ইয়াত আকৌ বৰষুণৰ মাত্ৰাটো বহুত কম।
আমাৰ ইয়াত যোৱা বছৰ হৈছিল, চবতে বৰষুণ দিয়ে আমাৰ গহপত বৰষুণ নিদিয়ে ন।
যোৱা বছৰ ইয়াতো নাই বৰষুণ। ইয়াত মানে নিদিয়ে কিয়, ইয়াতে ইটা ভাটা ঢেৰ যে। যেনি তেনি। ইতাভাটা থকা জেগাত বৰষুণ কমেই হয়। প্ৰায় নহয়েই, এই কিবা হেৰি কৰে যে।
এতিয়া মানুহে ইমান দিন ৰুইয়েই আছে হয় ন, এতিয়া পানীয়ে নাই।
উম।
তাকেহে আৰু এতিয়া বিছ বাইছ দিন।
সেইটোৱেই।
উম, শাওন ভাদত কেনেকুৱা গৰম পৰিব চাবি চোন এইবাৰ। আৰু গৰম আছেহে। অঁ আলহী মানে এই চুনুৱুৱে মাকে আহিছে
কোন চুনো
ভনী বৰা আৰু চুনু
অ অ অ নহয় দুপৰীয়া ভাত খোৱা আলহী কথা
অ এই ভিন্ দৰ লগৰ ল'ৰা আ - আলহী এজন বুবিধা বুলি কওঁ আমি এই কালি পোৱালি মাছ লৈছো বুলি গোৱা শুনি ভাত খাবলৈ যাম বুলি ৰাতি আহিম বুলি কৈছিলে তাৰবা ৰাতি বহুত বৰষুণ চাই না আঠটা বযাপা সেইকাৰণে নাহিলে আৰু এতিয়া কৈছে দুপৰীয়া যদি মাতত যাম এনেকৈ কৈছে মইবোলো আহিব আকৌ মই বনাই কণাই হ'লে ফোন কৰি দিম আহি যাব এনে কৈছিলে
আহ থিকে আছে দিয়া তেতিয়াহ'লে চিলোৱা অ অ
উম